হেল্ল'! অ' আপোনাৰ খবৰ ভালনে? ভাল, ভাল। আপোনাৰ এনেই খাদ্য প্ৰণালীৰ বিষয়ে অকণমান জনাব পাৰিব নেকি?
হয়, এ আপুনি এনেই কি ধৰণৰ এ জানিব বিচাৰিছে।
আপোনাৰ দৈনন্দিন জীৱনত কেনেদৰে খাদ্য প্ৰণালী কি আপুনি খাদ্য প্ৰণালী বনাই খায়। সেই বিষয়ে জানিব বিচাৰিছো।
হয়, হয়। নিশ্চয় মই আপোনাক জনাম হয়, উম। অ' মই দৈনন্দিন জীৱনত মানে, উম আমাৰ যিহেতু আমি গ্ৰাম্যাঞ্চলত বাস কৰো আমি ঘৰুৱা শাক-পাচলিয়ে খাওঁ, গতিকে আমাৰ খাদ্য ভাত আহ যিহেতু আমি ভাৰত বাস, বাস কৰো। অসম ৰাজ্যৰ মানে খাদ্য ভাতেই খাওঁ আমি।
অ', অ', অ'।
আহ আমি ঘৰুৱা ভাৱে যিখিনি সামগ্ৰী উম, আমাৰ বাৰীতে আছে, সেইখিনি আমি অন্য ভাৱে আমি সুন্দৰ ভাৱে সেইখিনি পৰিশ্ৰম কৰি, তাৰ পৰা খেতি উৎপাদন কৰি
আপোনাৰ আপোনালোকে ৰাসা, ৰাসায়নিক বস্তু প্ৰ-প্ৰয়োগ কৰি খাই নেকি শাক-পাচলি?
নাই, নাই, নাই। আমি ৰাসায়নিক বস্তু প্ৰয়োগ কৰি নাখাওঁ, কিন্তু এতিয়া বৰ্তমান বজাৰত এ বহুতো সামগ্ৰী ৰাসায়নিক সাৰ দি প্ৰস্তুত কৰা হৈছে। যিবোৰ এ, এ ব্যৱসায়িক হৈ পৰিছে। উম, মানে যেতিয়া
আপোনালোকে কেঁচু, আপোনালোকে কেঁচুসাৰ প্ৰয়োগ কৰে নে?
হয় হয় আমি জৈৱিক সাৰ যে কেঁচু সাৰ প্ৰয়োগ কৰো, গোবৰ প্ৰয়োগ কৰো। উম, আমাৰ খাদ্যয় প্ৰণালী ভালেই আমি নিজৰ ঘৰুৱা
তেনেকে আমি জীৱন নিৰ্বাহ কৰি আছো।
আপুনি কেনে ধৰণৰ খাদ্য প্ৰণালী বিচাৰে?
আমিও ময়ো এনেদৰে বিচাৰোঁ যে, আমাৰ নিজে নিজে প্ৰস্তুত কৰি নিজে বজাৰত লোককো লোকক আনকো খুৱাও নিজে সাৰুৱা বস্তু প্ৰয়োগ যি ৰাসায়নিক সাৰ সেইখিনি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি আমাৰ নিজৰ ঘৰতে, এই কেঁচু সাৰ প্ৰয়োগ কৰি বা কি বুলি কয় গোবৰ সাৰ তেনেকে পচন সাৰ, যেনেকে জাবৰ-জোথৰ এটা জেগাত পেলাই পচন সাৰ প্ৰয়োগ কৰি আমি নিজে নিজক ঘৰতে নিজে সাৰ বনাই প্ৰয়োগ কৰি ৰাসায়নিক সাৰ আমি ব্যৱহাৰ নকৰাকৈ যেনেধৰণে আমি খাদ্য খাদ্য বস্তু আমাৰ নিজৰ ঘৰতে বহুতো শাক পাচলি আছে। আমাৰ যেনেকে অস্বাভাৱিকভাৱে হয় - ঢেকীয়া, কচুথুৰ সেই সেই সেই তাৰো আপোনালোকে খাব পাৰে। আৰু এই বস্তু বিলাক আমি জাৰলৈ উলিয়াই নিব পাৰো, যেনে ধৰণে সেইকাৰণে আমি নি নিজে নিজৰ ঘৰত কেঁচু সাৰ প্ৰয়োগ কৰো বা প্ৰয়োগ কৰি আমি নিজৰ ঘৰতে নিজে এই খাদ্য প্ৰণালী প্ৰস্তুত কৰিছো খাদ্য যি শাক-পাচলি প্ৰস্তুত কৰিছ কৰিছো আৰু আনক আনকো আমি এই খাদ্য পাচলি বিকি আছো।
হয়, হয, হয় নিশ্চয়।
আপোনালোকে তেনে, আপোনালোকে তেনেধণে প্ৰস্তুত কৰিছে নে?
হয়, হয়, নিশ্চয় আমি কৰিছো। উম, আপোনালোকৰ সেই খাদ্য খাই কিবা ৰোগ হৈছে নেকি?
নাই, নাই আমাৰ নিজৰ নিজে নিজৰ ঘৰতে সাৰ প্ৰয়োগ কৰিলে আমাৰ ৰোগত নহয়, কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেহে ৰোগত আক্ৰান্ত হ'ব পাৰে।
আমিও সেই ৰাসায়নিক সাৰ দিয়া বস্তু খাইছো। কেতিয়াবা সেই বস্তু যেতিয়া আমি খাওঁ। তেতিয়া আমাৰ ভিতৰে কিবা এক ৰোগ হোৱা যেন অনুভৱ হয়। আপোনালোকৰ ওচৰে পাজৰে তেনেকুৱা কাৰবাৰ হৈছে নেকি?
আমাৰ ওচৰ পাজৰে বহুতো মানুহে বজাৰৰ বস্তু কিনি আনি খায় বোলে, নিজৰ ঘৰত বোলে শাক শাক-পাচলি এডৰা কৰি খাওঁ সেইটো তেওঁলোকে নাভাবেইনে হুৱাই তেনেকুৱা মানুহো আছে, কিন্তু তেওঁলোকে কিবা দুদিন, তিনদিনৰ পিছত সেই শাক-পাচলি খাই মেডিকেল যাবলগীয়া হয়।
হয়, হয় আপুনি ঠিক কথা কৈছে, ময়ো তেনে ধৰণৰ উদাহৰণ দেখিছো বহু জেগাত। উম, কিন্তু আমি নিজে প্ৰস্তুত কৰা সামগ্ৰীতকৈ যেতিয়া বজাৰৰ আমি সামগ্ৰী কিনিবলৈ যাওঁ, সেই সামগ্ৰী আমি উন্নয়ন মানৰ দেখো কিন্তু- উন্নয়ন মানৰ দেখিলেই নহয় সেই সামগ্ৰীত বহুত পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ- খোৱাৰ ফলত- এ সেই সামগ্ৰীতটো বহুত পৰিমাণে বেয়া হৈ যায় তাৰ ফলত আমাৰ- ৰাটো এ বি বিজুতি ঘটে।
আপোনালোকৰ পৰিয়ালে।
আৰু জেগাই জেগাই আপোনালোকে জেগাই জেগাই এনেকুৱা কিছুমান। যিসকল বেপাৰীয়ে আমাৰ পৰা পাচলি উঠাই নিয়ে সেই বেপাৰী সকলে এ উফ দামত বিকিব নোৱাৰি যিটো আমি নিজে, প্ৰস্তুত কৰো আমি নিজে সাৰ প্ৰয়োগ কৰি আমি যিটো প্ৰস্তুত কৰো। সেই, যি বাহিৰৰ মাৰ্কেটৰ পৰা বছ বস্তুতো আহে সেই বস্তুটোৰ লগত সমানে বি বিকিব পাৰে, বিকিব নোৱাৰে বা আমাৰ ক- হয়। সেইকাৰণে সেই তেওঁলোকে যদি এটকা সস্তাত পায়, - সেই সস্তাৰ দোকানখনলৈ যায়। কিন্তু দামত যিখনত ভাল বস্তু পায়- সাৰ নিদিয়া, ৰ কিছু সাৰ প্ৰয়োগ কৰি সেইখন দোকানলৈ নাযায় কেতিয়াও। তেতিয়াও এটকা কম দামৰ ঘলে যাব, আৰু কম দামৰ ঘলে গৈ আকৌ মেডিকেলত গৈ পইচা দি, পইচা খৰচ কৰি আহিবগে পাৰে। কিন্তু এটকা বেছি দি ঘৰুৱা শাক পাচলি খাব নোৱাৰে আমাৰ ৰাইজে।
হয় আপুনি ঠিকেই কৈছে, এ মই তেনেকে ধৰণৰ উদাহৰণ দেখিছোঁ। এ আ আপোনালোকে কেনে ধৰণৰ সাৰ প্ৰয়োগ কৰিছে বৰ্তমান?
আমি বৰ্তমান সাৰ প্ৰয়োগ কৰি আছো, পচন আমি কেঁচু সাৰ নিজৰ ঘৰতে প্ৰস্তু- প্ৰস্তুত কৰিছো কৰি আৰু প্ৰচনসা আমি নিজে ঘৰতে প্ৰয়োগ প্ৰস্তুত কৰি, আমি শাক পাচলি, আমাৰ শাক পাচলি আমি সেয়া, সাৰে হেৰি দি আছো, আপোনালোকে কি সাৰ প্ৰস্তুত কৰিছে?
আমি কেঁচুসাৰ, পচন সাৰ, গোৱৰ সাৰ সেইবিলাকে। প্ৰস্তুত কৰি, খেতিত দি আছোঁ।
কিন্তু আমি কেতিয়াবা এই উম, যিবোৰ- আমি প্ৰস্তুত কৰো, সেইসমূহ যেতিয়া পোকে ধৰে- খাদ্যসমূহ আহ, পাচলিসমূহ তেতিয়া এতিয়া আমি বজাৰৰ পৰা পোক মৰা দৰৱ আানি লৈ
অলপ চলপ এইতো যিটো আমাৰ যিটো
ফল হয়, সেইটোত আমি একদমেই এই ৰাসায়নিক সাৰ প্ৰয়োগ নকৰো।
কিন্তু আপোনালোকে আপুনি যে আপুনি যে কলে এতিয়া মই বজাৰৰ পৰা আনি প্ৰস্তুত- কৰো সেইটো তাত এটা পৰিমাণ থাকে, সেই পৰিমাণটো মানি চলিছে নে আপোনালোকে?
হয়, হয়, মই, আমি পৰিমণটো সেই মানি চলিয়াই দিওঁ, এ অত্যাধিক নিদিওঁ, অ অত্যাধিক দিলে, আমাৰ নিজৰে ক্ষতি হ'ব। যিহেতু আমি নিজেও খাওঁ আৰু অ বজাৰতো ক কৰো সেইবাবে আমি অত্যাধিক পৰিমাণে নিদিও নিজে খাওঁ বুলিয়ে নহয় এ আনৰো ক্ষতি ক কৰা আমি নিবিচাৰো আপোনালোকে কি পৰিমানে দিয়া সাৰটো
আমি- এটা তাত পেকেটৰ লিখা থাকে, সেই পেকেটৰ পৰিমণতকে আমি যথেষ্ট কমকে দি আমি প্ৰয়োগ কৰো আমাৰ পাচলি
হয়, হয়।
আমি সেই - খাদ্য খাই বহুত, সুখী আৰু আনকো সুখী কৰিবলৈ বিচাৰি ফুৰিছোঁ। আৰু আনকো আমি সেই বস্তু, আমি আনকো এনেদৰে শাক -পাচলি- কৰ কৰিবলে আমি কৈছোঁ, এনেদৰে কৰা শাক পাচলি কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাতকে আমি নিজে সাৰ নিজে সাৰ স- প্ৰস্তুত কৰি আমি নি- জৰ শাক পাচলি লগাওঁ আমি লোকৰ সাৰ ব্যৱহাৰ কৰি আমাৰ শাক পাচলিত নলগাওঁ। হয় হয় হয়
আমি বেছি সময় পাতিবও নোৱাৰো যিহেতু আমাৰ কাম আছে। উম বৰ্তমান আ- আপুনি- এ সমাজত কি বাৰ্তা দিবলৈ বিচাৰে এই পচন সাৰ বা ৰাসায়নিক সাৰৰ ওপৰত।
মই এটাই বাৰ্তা দিব বিচাৰো যে আমাৰ ৰাইজে প্ৰচ- পচন সাৰ আৰু ৰাসায়নিক সাৰ বাদ দি পচন সাৰ প্ৰয়োগ কৰক। আৰু ৰাসায়নিক সাৰৰ বা ৰাসায়নিক সাৰ- আমাৰ বহু স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক। কিন্তু আমাৰ যিটো পচন সাৰ বা কেঁচু সাৰ বা গোবৰ সাৰ- কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক নহয়। মোৰ ফাল মই সেইটো মন্তব্য দিছোঁ আপোনাৰ ফালৰ পৰা কি মন্তব্য দিয়ে মোক কওক?
আপুনি ঠিক কথাই কৈছে যিহেতু ৰাসায়নিক সাৰ বহুত এম- পৰিমাণে দিলে আমাৰ উম-
ৰাসায়নিক সাৰ প্ৰয়োগ কৰাতটো একদমেই- বাদেই দিব লাগিব কাৰণ আমাৰ ৰাসায়নিক সাৰ এ- একদম বহুত পৰিমাণে দিলে আমাৰ- যিহেতু ৰোগ হব আমি মৃত্যু মুুখত পৰিম এ আমাৰ কিছু- মানে কিছু মই সমাজলৈ এটাই বাৰ্তা দিবলৈ বিচাৰো নিজে সাৰ প্ৰচ- ত্তত কৰি কেঁচু সাৰ পচন সাৰ এনেদৰে প্ৰস্তুত কৰি-
নিজেই নিজৰ খেতি কৰি আনৰ ওচৰত যাতে হাত-
ঠাইতে পচন সাৰ প্ৰস্তুত কৰি আমি খেতিত দিলে আমাৰ- স্বাস্থ্য ভাল থাকিব আৰু আমি খাইো ভাল পাম ৰাসায়নিক সাৰতকৈ- পচন্দ সাৰ দিলে খাই ভাল লাগে সিমানেই।
উম আৰু আপোনালোকে সাৰ খিনি যে পৰ- ত্তত কৰিছে সেই সাৰ খিনি বজাৰ-